হেল্ল'।
শুনিছ। হেল্ল'।
হেল্ল'।
অহ শুনিছোনে নাই? হেল্ল'। হেল্ল' অ', সুধিছেনে না মই শুনি আছো।
অহ শুনি আছো।
অ', কি কৰি আছো?
শুই আছো।
উম ভাত খালি?
খালো।
কিহৰ লগত?
সেইয়া কোমোৰা তৰকাৰী তাৰপিছত আহ।
তাচত কি?
কুমাৰা তৰকাৰী আৰু কি আছিলে পাহৰিলো নহয়।
উমোৰ কি সাৰ দিছে নে সাৰ নিদিয়াকে
খাৰ দিয়া।
কোমৰা সাৰ।
অহ।
ডাঙৰ কোমোৰা নে সৰু কোমোৰা?
হাঁহ কোমোৰা খাই ভাত কেৰেলা। আলু।
উম। উম।
পটল দিখিনি পিটিকা তাৰপিছত আকৌ হালধি হালদি চানা মটৰ অ', কি কয় বাদাম
উম, আমাৰ হেৰি মগু দালি
উম।
দালি কঁঠালগুটিয়ে কুকাৰতে দিলো তাৰপিছত ভাতকেৰেলা আলু ভাজিলো তাৰছ আকৌ বুটে মুচন্দৰীয়ে আকৌণি মু পাতে চাত
অ'।
এই দিয়ে খালো।
উম।
বাকী ৰাইচ।
আছে চাহ খাইছে।
উম।
সাদ বাদ মা খাল ভাল
হো আমাৰ দুবাৰ নহয় এবাৰে গোটৰ কাম কৰি আছো গোটৰ মানুহ আহি আছে। গোটৰ মানুহো সাত পৰাই আহি আছে চাহফাহ ডাউন কাৰণে কৰিবই পৰা নাই কাম। তাৰপিছত চালচিঙা মৃত্যুঞ্জয় গোটৰ অ' অৰুণজ্যোতি গোটৰ দু আহিলে আঠটা মানত, তাৰছত নেট নাই বুলি কোৱা নাই, এতিয়া বয়সস্থা মানুহৰ কাৰণে ঘৰ যাব বিচৰা নাই, বহি আছে এঘন্টটা মান সিহ আহিলে কৰিম বুলি তাৰপিছত এই থাকে ন' ফন কৰিব গ'লে বোলে ঘৰ এটা আহিছিলে তাকে সুধিব গৈছিলে, আহিছ এতা কেতিয়া আহিব। পিছত সগেনক লগ নাপালে বোলে পথাৰত গ'ল। তাৰপা আহি বোলে নেটটো অন কৰি চাই ছে তাৰ পিছত তাৰাছত কৈ দিলোঁ আৰু গ'লগৈ তাৰ পাছৰপৰা লাইন লাগিয়ে আছে। মানুহ লাগিয়ে আছে তাৰ পিছত তাৰ মাজতে ভাতকেইটা এটা সময় কুকাৰত বহাই দিলোঁ। ভাতকেইটা ককাত ববহাই আকৌ এজনী দুজনী আহে আকৌ কৈ দিওঁ। আকৌ দালি বহাই দিলোঁ। কালি কঠাল কঠি গুচাই পেলাই বহাই দিলোঁ। আৰু এজনী দুজনী মান আহে। তেনেকে কৈ আকৌ চেটিনো আছিলে আজি, চেটিনত পইচা দিব গ'লোঁ। আৰু দুজনী বা তিনজনীমান বহিয়ে আছেহি তাৰিছত আহি পায় কৰি পলে আকৌ বাৰটা বজাত ভাতকেলাত ধুমা ধুম খাই লৈছোঁ। অছ পটা বাৰটাৰপৰা কামতে লাগিয়ে আছোঁ, এই মাত্ৰ ৰেচ এ, ককালটো বনাইছোঁ। হোৱায়েই নাই ভাগ্য ভতৰ গোতোৱা হাই ভাগ্য বাহিৰতৰ গোটতো আহাই নাই।
হুম।
চোৰাং দুজনীহে আহিছে আৰু দুভাগ গেইখিনি আহাইে নাই ভাগ্য মাহীহঁতে।
আকৌ আৰু এটা ভাগ্য গোটটো আহা নাই।
অ' আৰু এটা ভাগ্য গোট আছে নহয়, অসমমীয়াহঁতৰ গোটটো আছিল নাই?
অমীয়া হাতত এজনীহে আহিছে, বাকীখিনি পথাৰত গ-সন্ধিয়া আহিব বোলে। আকৌ মিলি, জুলিতো আহা নাই। বাসন্তীহঁতৰ গোটটো। আহা নাই, ফোন ফোন নাম্বাৰো নাই মোৰ তাত। লাষ্ট দহ তাৰিখৰ আগত নকৰিলে নহ'ব।
বাসন্তীৰ নাম্বাৰ বাবাৰ তাতেই আছিলে, ষ্টবিটি জমা দিয়ে নহয়।
এতিয়া সে আগত কৰিবা আৰু আমাৰতো আকৌ ৰবিনৰাৰ কাৰণে আপল'ড দিব পৰা নাই।
উম। অ' ৰবিনা এতিয়া নাহে?
নাজানো আহে নে নাহে কি কৰিম আপলোড দিবই নোৱাৰিম, গোতেজনীৰ কাৰনে উলিয়াই মেলি আপলোড দিম নহ'লে উপায় নাই।
সেইখিনি যদি সিহঁতে নাহে
অ' গোটো মই দছজনী এজনী মানুহ উলিয়াই পেলাই আপল'ড দি দিম। নজনী উপায় নহয় সেইটোকে কৰিম নাহিলে ইমান দহ তাৰিখত নেটৰ আগলৈ মই ৰৈ থাকিব নোৱাৰিম নহয়, নেটৰ চাৰ্ভাৰ আজিয়ে ডাউন। ন' তাৰিখে আৰু চাৰ্ভাৰ ডাউন হ'ব।
হীসকল দুজনী হে আছে, সোনকালেটো আহিব
অ'। অতৰা বাহিলে উলিয়াই দিম গোটৰ পৰা, উলিয়াই পেলাই ৰিজেক্ত কৰি পীনেই বাকীখিনি
টিলৈ ন' ঘৰত ঘৰত স্কুটি আছে ন' স্কুটিটোলৈ ফটকে আহি ফটোটো দি দিব পাৰে নে কি হয়।
কোনে ৰখি থাকিব এনে এনে। সময়ৰ কথা এটা আছেতো। ন' তাৰিখলৈ ৰখি থাকিব নোৱাৰি ন' কালি এটা দিনে আছে।
অ' কালি এটা দিনে আছে আকৌ।
চাৰ্ভাৰ চাৰ্ভাৰটো যিহে ডাউন দি আছে। কামে কৰিব নোৱাৰো লচ অ' লচ আছো আই মাত্ৰি টো কৰি গ'লেই ছজনী কৰি গ'ল অ' সাতজনী। মাজনীতো অ' আহিছিলে।
উম
মাজনীটো কয়ী গ'ল। লশিমিটো আহিবহে বোলে সন্ধিয়া। কৌশল্যা কৰি গ'ল সম্পূৰ্ণ
উম, উম, উম
ত
মকাটো সুধিছিলে।
নাই সোধাই নাই ফোন কৰাই নাই দাদাই কৰিব এতিয়া। এনে। কি দৰকাৰ পৰিছে লোকৰ গোটটো শুলি দিবলৈ বুলি কৈছে
উ, উম কুৱে লোৱা নাই যা আমাৰনিচিনা একোৱে লোৱা নাই।
উম লৈ আছো আৰু তোমাক খবৰ দিয়া নাই আও। লৈ আছে খবৰ দিয়া নাই আও।
নাথাকিলে গোটেই কেইটা নামেই থাকিব হয়।
হম। দহ হাজাৰ পাইছিল নে নাই?
নাই কাৰণেতো সুধিছে সুধিবলৈ দিছে নাই নহয়। কেইটামানে পালে আৰু কেইটামানে নাপালে আৰু।
উম।
ফৰৰ্ম চৰম চ'ব ফিল আপ কৰি দিলে পিছত নাই নাই বুলি কৈছে আঁ আমাক। ঘৰক এটাহে নাই বুলি কৈছে।
গৰ্ব কৰিছে কিবা এটা।
সেইটোকে সুধিবলৈহেতে নাম কেইটা আছে যদি সিহঁতে যাব আৰু নাম যোনজনী আছে সিহঁতে বিচাৰি কৰি যাব আৰু।
এটা এইটো নিচিনা কাম কৰা ত' যদি গম পায় তাত যাব আৰু মানে সিহঁতে আৰু।
সেইটোহে সেইটো কাৰণেহে। আহ সদতে বিয়া পাতিছে মটি মাতিছে।
কাৰ বিয়া কেতিয়া?
জানো কেতিয়া আজি মিটিং আজি মিটিং মাতিছিলে গৈছিলে।
ডাঙকে পাতিব নে সৰুকে?
জানো ডাঙৰকে পাতে নেকি।
গাহৰিহে খুৱাব চাগে। এতিয়া বিয়াত নকিয় যাম আৰু।
থৈ দিব তাৰ পিছত মাছ দিব চাগে।
মাছ হাতা ৰা বুলি নকয়ে জানো?
নকৰে নাখায় যে কিছুমান। আমাৰ মাকৰ মাজতে নাখাই যে বহুতে।
নহয় কেতিয়া ঘৰখনে নাজানো মানুহে গাহৰি আৰু মাছ ডেলিভাৰী নকৰিব জানো খটা।
নকৰে অ', নকৰে ইয়াত। বেলেগ মানুহ নামতে নহয় আমাৰ ইয়াত যে আমাৰ ইয়াত থাক নিচিনা নহয় নহয় তাত।
অ'।
সেইবিলাকৰ নিচিনা নহয় নহয় সিহঁতৰ আমাৰ সৰাজয়ও বেলেগ ন। কিছুমান নোখোৱা মানুহ আছে যে
কেতিয়াবা পাতিছে গম পোৱা নে নাই?
অ', মায়ে আহিছে গম পাম। মাহঁতকে মাতিছে চাগে ৰান্ধনী। ভাত হে বনাই।
মাৰিব নহ'লে মিলনে আমাক।
উম, বেছি মানুহ নামতে চাগে।
নিয়মটো কৰিব আৰু। নিয়মটো কৰিয়ে উধাৰ হক। সেইটো এটা পিছলৈত ৰখাই থৈ দিলে সেই ৰখিয়ে যাব।
উ আজি কিবাত চাইছিল চিভিলটো?
আহ আৰু দুটা মাৰা পাছত লব পাৰিম বোলে।
অ', মোকতো সেনেককাে অহা নাই নহয় মোক সেনেকে কোৱা নাইচোন।
নম আছে নতুন মেনেজাৰ আহিছে আজি। লব পাৰিব বুলি কৈছে।
মই তেনেকা কোৱা নাই। মোৰ কৈছে নামটোহে অহা নাই বাইদেউ বুলি কৈছে।
নামটো আহা নাই কিন্তু কিয় নামটো অহা নাই সেইটোতো সুধিব লাগিব নাই মই সেইটোৱে বোলে সুধিছো।
সুধিছো তেনেকে সুধোগে কৈছে ক'বাত আছে নেকি কিবা এটা চোন মই কৈ নাই মাৰিয়ে আছো।
মাৰি আছে যদি একো ওলা নাইচোন কিন্তু নামটোহে অহা নাই তাৰপিছত মোৰ লগৰজনী ললে।
পালে সেইদিনা খনে।
পদুমৰ ঘৈণীয়েকে ল'লে।
অ', আমাৰ
লম আৰু দুটামান কৰাই লক তাৰপিছত এতিয়া এই ইহঁতৰ সেই খিনি আনি দিব লাগিব ডাইৰেক্ট লৈ
কিমান মাৰিব আছে বুলি কৈছিল ছাৰে।
সেই সেইটোলৈ মই নাচালোৱে বেছি নাই অ এ আৰু এটা মাহ যাব লাগিব বুলি কৈছে আৰু।
মোৰ কিবাহে আছে বুলি কটা কুটা কৰি দহ হাজাৰ মান আছে বুলি কৈছে।
অ', আটাৰ কথা ক আঠ হাজাৰ হলে আমাৰ দ দহ হোজাৰ মান থাকিব গে। কাটা কুটাকৈ জমা জমা জমা থাকাৰ লগত যে তহঁতৰ যদি আঠ হাজাৰ থাকে আমাৰ দহ হাজাৰ মানেই তেতিয়া আমাৰ তেৰ হাজাৰ আছিলে নহয়।
উম।
দিয়া হ'লে নহয় তিনটা মান হয় আমাৰ দহ হাজাৰ মান আছে গৈ।
আৰু বেছি দিয়া নাই নহয় পষষ্ঠিয়ে দি আছে।
অ', পশষ্ঠিয়ে দিছে সেইকাৰণে মোৰ লব মন
মানে নলওঁ।
পশস্থি দিলে একো কামত নাহিব কোনটোত?
এইয়া মই মাহেকীয়া যে লৈ থাকো যে দি থাকো যে। সেইটো নহয় আমাৰ চৈধ্য মাহত ল'ব পাৰে যে এইটো মাহ তেৰ মাহ হ'ব। আহা মাহত লোব পাৰিব বোলে।
অ'।
সাতসত্তৰ দি আছে যে।
উম।
পইচাও কাটে কম কম কেহে কাটে বেছি নাকাটে।
অ'।
তেতিয়া কিবাহে কাটিছে। এঘাৰশ কিমান টকাহে কাতিছে আৰু একো কটানাই।
উ
এ নগলেও হয় সেইটো মোবাইল অনলাইন কৰি দিলেও
দে হ'ব দে নহলে ৰাখো ন।
অ' হব দে।
উম।